এও অ কওক।
হয়, শুনিছানে?
হেল্লৌ অ অ শুনিছোঁ শুনিছোঁ। কওক অ হয়।
এই উম। তিয়া আমি কিছুমান থা ওপৰত আলোচনা কৰোঁ হয়নে, কওকচোন বাৰু কিহৰ ওপৰত আলোচনা লাগে।
অ সংস্কৃতিৰ ক্ষেত্ৰত ক'ব পাৰে আমাৰতো অসমৰ সংস্কৃতিৰ ক্ষেত্ৰত বাৰে ৰহনীয়া নহয়।
হয়, হয়, হয়, হয়।
উম, অসমখন যিহেতু বিভিন্ন জাতি জনগোচ চিৰে মানে ভৰি আছে অ গতিকে প্ৰত্যেকৰে নিজা নিজা সংস্কৃত তি আছে। আপোনাৰ ভাল লগা সংস্কৃতিৰ বিষয়ে কিবা?
আ' এতিয়া ভাল লগা মানে আমাৰ সংস্কৃতিৰ বিষয়ে কবলে গ'লে আমাৰ এই বিহু নাচ সেইটোৱে বহুত ভাল লাগে।
হয়।
এতিয়া আমাৰ আ উম ধৰি লওক এতিয়া অসমীয়া সমাজৰ উম, আটাইতকৈ মানে প্ৰিয় বুলি ক'ব গলে বিহু নহয় নে?
উম বিহু উম হয় হিয়াৰ আমঠু উম।
হয় হয় এতিয়া বিহু আমাৰ এ বতৰ গলেই এতিয়া আকৌ বিহু আহি আছে এতিয়া মানে কি খি সেইটো সময়ত আমাৰ হয়। সেইটো সময়ত কি আমি যি আমি ধৰি লওক ঘৰত এনে থাকিলেও বা ক'তবা গ'লেও আমাৰ নিজৰ সংস্কৃতিৰ যিটো নেকি হেৰি আ' পিৰধান অৰা হয়। বা এ এনেই বেলেগ এ তা ধুলনি সাঅন পাতৰ চাদৰ মেহেলা পিন্ধা হয় নহয়নে তাতে তাতে যদি আমি বিহু বুলি কওঁ তেতিয়া আমাৰ এই তিয়া সংস্কৃতিৰ এ কিছুমান আমাৰ হেৰিৰ লগত এ গুৰুত্ব ত যেনিবা ধৰি লওক আমাৰ আউম। আমাৰ কি কইব লাইব এইটো হেৰি আম আমাৰ এ চিনাকি যাক নেকি আমাক চিনি পায় হয় ন সেইটো আমাৰ ড্ৰেছটো মানে তেতিয়া পিন্ধা হয় নহয়নে।
হয়, হয় উম। খুব আদৰত যত্নত ৰখা হয় আমাৰ জাতীয় সাজোৰ উম।
হয়, হয়, হয় সেইটো এ সেই সেইটো মানে শাস্তি
কে অ'।
হয়, হয়। অ', আমাৰ যে যোনটো নেকি সাজোৰ এই সাজোৰ মানে সেই তেতিয়া মানে আহ সকলোকে পিন্ধা দেখা পাব সকলোৱে পিন্ধিব বা আমি ইমান ধুনীয়াকৈ বাকচত ৰখা এযোৰ এ এযোৰ কাবোৰ ওলায় সেই তেতিয়া যে পিন্ধাৰ মানে যোনটো কি আমাৰ মনৰ উল্লাস মানে যি প্ৰচন্নতা সেই সেইদিনাখন মানে আমি অনুভৱ কৰিব পাৰো যে কিমান আমি ফূৰ্তি মানে দুখ
বেজাৰ পাহৰি মানে সেইটোখন আমি আনন্দ লোৱা হয় আৰু নহয় নয়নে
হয়, হয়, হয় উম, উম, বছৰ যোৰা মানে দুখ কষ্টৰ পিছত আমি সেই বিহুটোলৈকে অপেক্ষা কৰি থাকোঁ আৰু বিহু অহাৰ লগে লগে মানে যিমানে দুখ কষ্ট নাথাকক কিয় আমাৰ মানে বিহুলে আমি আনন্দ বা ফূুৰ্তি নকৰাকে নাথাকো আৰু মানে যেনেকুৱাই পৰিস্থিতি নহওক কিয় আমাৰ বিহু অহাৰ লগে লগে মনলৈ আনন্দ উল্লাস আহে।
হয় এই আমাৰ কো ক কিবা কুলি চৰাইৰ মাত
হয় বসন্ত অহাৰ লগে, লগে কুলি চৰাইৰ মাত যেতিয়া আৰু আপুনি অ', ঘৰৰ পৰা বাহিৰ ওলাৰ লগে, লগে প্ৰকৃতিৰ যিটো ৰোগ দেখা পাব আপুনি গছ গছনিৰ ফালৰ পৰা ফল ফুলৰ ফালৰ পৰা মানে মন, মন আপোনাৰ স্বাভাৱিকতে ভাল লাগি যাব আৰু। তেনেকুৱা এটা দৃশ্য চাই পেলাই। সেইকাৰণে চাগে বহুতে অসমত আহি পেলাই মানে থাকি গৈছে আৰু মানে। তেনেকুৱা ভাল লাগি গৈছে অসমত আহি অসমৰ মানে প্ৰেমত পৰি যায় আৰু। তাৰপিছত আৰু বিহু, বিহু বুলি কোৱাৰ লগে লগে আমি আৰু মানে এই যে বিহু বুলি কোৱাৰ লগে, লগে যেনেকে আমাৰ এ কৃষিৰ লগত জড়িত হয়। নহয় অ', উ আচলতে পৰম পৰাতোতো কৃষিক লৈয়ে আৰম্ভ হৈছে আদিতে তেতিয়া মানে কৃষি ভি অতিকে উৎসৱ আছিলে এই বিহু আৰু সেই কৃষি উৎস মানে আৰম্ভ কৰাৰ ক্ষেত্ৰতে আমাৰ বিহুৰ আৰম্ভণি আৰু।
হয়, হয়, হয়।
উম। এতিয়া অৱশ্যে অলপ সলনি হৈছে এতিয়া সেই পথাৰৰ বিহু বা মুকলি বিহু মানে এতিয়া মঞ্চ বিহুলৈ আহি গৈছে নহয় আগৰ যি ৰাতি কাতি বিহু আছিল ৰাতি বিহু বা হুঁচৰি তেনেকুৱা গাভৰু বিহু। এয়া আজিকালি মানে মঞ্চ বিহু বেছিকৈ হৈ গৈছে আৰু মানে আধুনিকতাই কিছু সলনি কৰিছে।
হয় এতিয়া আমি আদিম যুগৰ কথা কথা-কথা পাতিব গ'লেতো এতিয়া আমি প্ৰায়ে গম নাপাওঁ আৰু আগত কেনেকুৱা আছিলে এতিয়া বৰ্তমান ইয়াৰ আমি কেইটামান পালো কিন্তু আজিকালি এই যে ছোৱালী বা সৰু ল'ৰা-ছোৱালীবোৰ সেইকেইটাই অ নবৰে ন এইজনী মানে কিয় এতিয়া আগৰ কথাকো নাজানে আৰু কবলৈ গ'লে এই কিতাপৰ হিষ্ট হিষ্টৰীতে মানে সামাজিক অধ্য
অ' কিন্তু এতিয়া এটা ভাল হৈছে, কিছু ক্ষেত্ৰ ত আৰু যদি উ, মানুহে গ্ৰহণ কৰে আৰু যে আমাৰ এই যে মই অলপ আগত মানে ক'লে স্কিল চাবজেক্টৰ কথা তেনেকুৱা ভিতৰত মানে বিহু অন্তৰ্ভুক ত কৰা হৈছে, এতিয়া বিহু জনাৰ কাৰণে যাতে আমাৰ বিহু মানে জানে ল'ৰা ছোৱালীয়ে, কেৱল অসমীয়াই নহয় বহুত তে যেন জানে তেনেকুৱাকে সুবিধা কৰি দিছে আৰু সেই বিহুৰ বিষয়ে বিভিন্ন জনে শিক শিকিব পাৰিব, জানিব পাৰিব তাৰ ওপৰত আগুৱাই যাব পাৰিব। ভৱিষ্যতে কামৰো সুবিধা পাব তেনেকুৱাকে দিছে আৰু, সেইটো মোৰ ভাল লাগিছে বিহুৰ।
অ', অ' কিন্তু বৰ ভালৰ ভাল কথা হৈছে কিন্তু। আৰু উম, স্কিলচৰ অবিহনে মানে আমি আগবাঢ়িব নোৱাৰো কিন তেওঁ
অ', হয়, হয় হয়, হয় কিন্তু আগত তে আপুনি বিহু চাব গ'লে এনে মানে যিটো আছিলে আমাৰ আগতে, এতিয়াও তেনেকুৱাই বাৰু অলপ হয়তো সলনি হ'ব পাৰে। এই যে বিহুৰ ক্ষেত্ৰত আমি সাতদিনীয়াকে বহাগ বিহু পালন কৰোঁ, বিশেষকৈ বহাগ বিহুৰ কথা কৈছোঁ আৰু, ৰঙালী বিহুৰ কথা আ সাতদিনীয়া বিহু পালন কৰোঁ নহয়?
হয় হয়।
এতিয়া কিবা পৰিৱৰ্তন হৈছে নেকি?
এতিয়া এতিয়া পৰিৱৰ্তন মই দেখা পাইছোঁ। কাৰণ আজিকালি আৰু বিহু বুলি ক'লে আ, তোমাৰ গৰু বিহুকে ধৰি ইফালে সাত দিন সাত দিনলৈকে ৰখিয়ে নাথাকে মানে দুই তিন তিনিদিন, চাৰি দিন তাতে শেষ হৈ যায় নহয়নে? মই সেইটো অলপ পৰিৱৰ্তনটো দেখা পাইছোঁ আৰু। এতিয়া আ, আগত বিহু বুলি ক'লে প্ৰ প্ৰথমে আমি আ, গৰু বিহুটো পালন কৰোঁ নহয়নে? গলো বি গৰু বিহুৰ পিছত পিছদিনাখন যেতিয়া আমাৰ বহাগ বিহু এক তাৰিখ হয় তেতিয়া আমি অ' সকলোকে ডাঙৰক সেৱা জনাই সৰুক মৰমৰ বিলাই, সেইটো দিনটো পূজা পাতল, ঈশ্বৰ ভগৱানক এ, নামঘোষায়ক প্ৰাৰ্থনা কৰি ই আমি ভাটিবেলালৈ মানে অলপ এ বুঢ়াই বুঢ়াৰ লগত, বুঢ়ীয়ে বুঢ়ীৰ লগত বা গাভৰুৱে গাভৰুৰ লগত, বোৱাৰী বোৱাৰী কেইজনীৰ লগত গত এনেকা সৰু ল'ৰা ছোৱালী লগ লাগি তেনেকুৱা মানে
উম।
অ' লগ ধৰি আনন্দ ফূৰ্তি কৰা দেখা পাইছিলো আৰু যেনিবা ধৰি লওক অলপ ঘৰে ঘৰে গাঁৱতে ওলাই আহ, হুঁচৰি গোৱা দেখা পাইছিলো কিন্তু আজিকালি দিনত মানে বহুত কম হৈ পৰিছে আৰু, বিহু বুলি ক'বলৈ গ'লে এতিয়া আ, আগত যেনেকুৱা উল্লাস আছিল, আনন্দ প্ৰচন্ন হৈছিল মন আজিকালি সেইটো অলপ কম দেখা পাইছোঁ আৰু কাৰন চবেই বেচ ততা হৈ পৰিছে, নিজৰ কামত নিজে কৰিছে নহয়নে?
মানে মানুহে অকমান এ, নিজকে মানে পাহৰি যোৱাৰ নিচিনা হৈছে আৰু। ব্যস্ততা বহুত এতিয়া।
হয় হয়, এতিয়া আমি অ' সময়ৰ লগত মানে সকলো সলনি হৈ গ'ল বুলি ভাবোঁ আৰু মই। যিহেতু উ, এতিয়া উম, বিহু বুলি কলে আমি আগতে এতিয়া তুমি কোৱাৰ নিচিনা যে সাতদিনীয়া কাৰ্যসূচী আমি একেবাৰে সাতদিনীয়া মানে নাচিছিলোঁ হুঁচৰি গাইছিলোঁ নহয়, নে ফূৰ্তি কৰিছিলোঁ।
হয হয়, হয়।
আজিকালি উম, গৰু বিহু প্ৰায়ে আজিকালি দেখা নাপাওঁ কাৰণ গৰু আজিকালি প্ৰায় ঘৰতে দেখা নাপাওঁ আৰু চব খেতি কৰিবৰ কাৰণেও আমি যিহেতু আগতে তুমি কৈ গ'লা যে অ', খেতিৰ লগত আমাৰ বিহু সম্পৰ্ক আছে নহয় নে? সেই হয়, সেই খেতি এতিয়া খেতিও আজিকালি মেচিনৰ দ্বাৰা হয় আধুনিক যুগত। সেইকাৰণে মানে গৰু প্ৰায়ে হয়, হয় সেইকাৰণে গৰু বহুত কম দেখা পোৱা গ'ল আ আজিকালি। সেইকাৰণে আজি কিছুমান ঠাইত মানে আহ গৰুৰ প্ৰায়ে বিহু নোহোৱা হৈ গ'ল আৰু। গৰু বিহু। এতিয়া আৰু ঠিক তেনেকয়ে মানুহ বিহু তেনেকুৱৈ ক্ৰমান্বয়ে কমি আহিছে বুলি মই দেখা পাইছোঁ আৰু।
হয়।
এতিয়া হয়।
মানে বিহু যদিওবা হৈ আছে মানে মানুহে তাৰ মহত্বতো পাহৰি যোৱাৰ দৰে হৈছে অকনমান আৰু নতুন ধৰণৰে পালন কৰা হৈছে। নতুন ধৰণে উদযাপন কৰে মানে এতিয়া।
হয়, হয়।
যিয়ে নহওক আমাৰ বিহুটি অতি প্ৰিয় আৰু মানে।
হয়, হয়, হয়, হয়। উম, উম, সেইটো সেইটোতো একদম আমাৰ এ হিয়াৰ আমঠু বুলিয়ে ক'ব লাগিব কাৰণ কিন্তু আমি যিটো
উম, হয়। মানে আমি এ অ', মানে বছৰৰ অ', বছৰৰ তিনি টা বিহুৱে মানে আমি অলপো মানে তাত মানে কৃপনালি নক ৰোঁ আৰু তিনিটা বিহুতে আমি মন খুলি আনন্দ কৰো আৰু এতিয়া কাতি বিহুত আমাৰ অভাৱেই নহওক কিয়। তথাপি আমি সেই কাতি বিহুত কিন্তু মানে কি ক চল হৈ হ'লেও আনন্দ ফূৰ্তি কৰো আৰু মানে।
হয়, হয়, হয়, হয়, ঠিকে কৈছা হয়।
যদিওবা কাতি বিহু কঙালী কঙালী উৎসৱ নহয়, কঙালী বিহু। তথাপি তাৰ মাজতো এটা বিহুৰ মানে মহত্ব বা আনন্দ লুকাই আছে আৰু। হেল্ল'? হয়, শুনিছে নে হয়, হয়, কওক।
তেতিয়াও আমি মানে তাতো সেই চাকি জ্বলাওঁতে দেখা পাওঁ আৰু।
হয়, হয়। হয়, হয়, আমাৰ মানে খেতি পথাৰত মানে শস্যখিনি ভালে থকাৰ কাৰণে নহয়, আমি যেনেকে চাকি জ্বলা ঔ চা চাকি জ্বলাও ঔটেঙাত চাকি জ জ্বলাও সেইয়া পক পৰুৱা নধৰিবৰ কাৰণে।
হয়, হয়, হয়, হয়, হয়। এতিয়া আমাৰ হেল্ল?
অ'।
সময়ো হ'ল আমাৰ।
হয়, হয়, হয়। অ', ঠিক আছে আগলৈ আৰু জানিম পিছত। অ', অ', ধন্যবাদ। উম।